হেল্ল' অ পাহ অ পাইছোঁ পাইছোঁ।
অ তোমাৰ পৰা কিয় লাগা নাই কলটো?
নাজানো কিবা আনলছটো তেনেকে কলটো বিজি দেখাইছে।
অ তোমাৰ চাৰবাৰ ডাউন চাগে। উহ উহ
নেক্সট টাইম অ অ মই দেৰিকে কৰি চাম লাগে নে।
অ তুমি মোকতো কৰাই নাই ন পাৰিবা তেন্তে।
অ কৰাই নাই মই তোমাক তুমি কৰিছা তেনে কালিও তুমি কালি কৰিলো এবাৰ।
অ কালি হ'ল নহ এবাৰ।
বাকী ঘৰতে আছা?
অ এতিয়া ঘৰতে আছ- কতনো যাবা ৰ, খালো খালো। তুমি?
উম উম খালো।
কি দি খালা।
খালো মানে মই মামাহঁতৰ ঘৰত আহিছোঁ তাত পূজা আছে তাতে হাত
আইচ্ছা আত্চ্ছা কি পূজা বা?
এয়া নাৰায়ণ পূজা।
আচ্ছা আচ্ছা কৃষ্ণ
এ মানে মামাৰ ল'ৰাটোৰ আজি জন্মদিন তাকে।
অ মোৰ নিচিনা মানে মোৰো পাতে মানে জন্মদিনত।
পূজা পাতে।
ঠিকেই আছে। তাত পূজা সেইটো বেছি অলপ। মোৰ বাৰ্থডে হেৰি টুৱেণ্টি থাৰ্ড অগষ্ট।
অ, আহিলেই চোন।
অ, আহিলে আৰু তোমাৰ কেতিয়া?
মোৰ গ'ল এপ্ৰিল টুৱেণ্টি নাইন।
আচ্ছা এপ্ৰিলত। এপ্ৰিল পৰি হ'ব দিয়া অহাবছৰ উইচ কৰি দিম দিয়া এইবছৰ নাপালো আৰু।
অ', অ', তোমাক এইবাৰো কৰি দিম দিয়া উইচ। থাৰটি ওৱান-থাৰটি ৱান ন।
টুৱেণ্টি থ্ৰী।
অ, টুৱেটি থ্ৰী কি মনত থাকি গ'ল।
কৰিবা ইচ্ছা কৰিলে।
কৰিম দিয়া এতিয়া তো ফ্ৰেণ্ডে হলো ন।
উম,
মনত থাকিলে কৰিবা, নকৰিলেও বেয়া নাপাও।
অ, পাত এনে মানে ঘৰতে পাতা আৰু?
বাহিৰত যাও।
অ',
বাহিৰত যাও গোটেই ফেমেলি খুৱাই দিও একবাৰ।
অ, ভালে। উম-উম সেনেকুৱাই মোৰো সেনেকুৱাই হয়।
অ, এতিয়া আৰু একৈশ, বাইশ বছৰত কি পাতিবা আৰু।
উম, আৰু আজিকালি বাৰ্থডে মানে পাতিবই ইমান হেই নাযায়, আৰু ঘৰত পাতিলে-পাতিলাই। বা মন্দিৰত। মানে এতিয়া আৰু ডাঙৰে হ'লো সেই এক্সাইটমেন্টটো নাই আৰু আগৰ দৰে।
তাকে-তাকে সেইটোৱে।
মানে ৰাতিপুৱা এবাৰ মন্দিৰলৈ গ'লো সেয়াই আৰু।
এতিয়া সৰু পোৱালি নিচিনা কি বাৰ্থডে পাতি থাকিবা আৰু।
অ, বাকী লগৰবোৰে এতিয়াওতো জানায়ে।
উম,
সিহঁতক আৰু দিবই লাগিব দিয়াচোন।
মই আকৌ যোনে উইছ কৰে মই তাকহে দিও, অহ, উইছ নকৰিলে কিয় দিম।
অ, সেনেকুৱা হলেচোন তুমি বহুতক দিব লাগে।
না-না মানে উইছটো মানে কৰে ধৰি লোৱা মানে যোনবিলাক মানে মোৰ লগত আৰু সিহঁতক মানে যিবিলাক মোৰ লগৰ যোনে মানে মোক দিব পাৰে সিহঁতকে দিও মই এনে চবকে দিও-চবকে দিও।
আমিও সেনেকুৱাকে দিও মানে যোনকিতা মানে একদম মানে খাচ আৰু সেইবিলাককে দিও আৰু।
অ',
মানে একেলগে থাকো সেইকেইটাকে লৈ যায় আৰু বাত
তুমি আহিবা নহ'লে এবাৰ পাৰিলে।
তোমাৰ বাৰ্থডেত?
অ',
দিয়াচোন পাৰিলে জাম, যাবতো ইচ্ছা আছে।
ন-নোৱাৰা যদি লৈ আহিম কি আৰু।
হহ, নিব আহিবা?
অহ',
আচ্ছা।
তুমি আহিলে বাকি যোগাৰ কৰি দিম।
ঘৰত-ঘৰত যাম নে তোমালোকৰ?
ঘৰত মানে অলপ হেৰি হ'ব এই বাহিৰতে ওলাবা।
নাই ঘৰত যাম দিয়া।
ঘৰত-ঘৰত আহিবা খালি সেয়াই আৰু।
কিনো হ'ব ফ্ৰেণ্ড বুলি ফ্ৰেণ্ড বুলি চিনাকি দিম।
নাই ঘৰত পাতা নহয় যে।
উম।
বাহিৰতে হয় পতা চব বাৰে।
বাকি এতিয়া ওলাই যোৱা নাই?
ওলাই তো নাই যোৱা।
কি কৈছিলা?
এদিন আহিব বোলো তেজপুৰখন দেখাই দিম।
উম-উম, যাম-যাম।
পাৰিলে।
তোমাক গ'লে কন্টেক্ট তো কৰি দিম।
মোকে কৰিবা এনে বেলেগক কাক কৰিবা কোনোবা আছে নেকি চিনাকি আৰু?
নাই তুমিয়ে হ'লা।
অ' সেইটোৱে।
কৈছো এ মানে তাতে আমাৰ চিনাকি মানুহ নাহে। তুমিয়ে ফাৰ্ষ্ট আৰু চিনাকি হলা।
তাকে-তাকে উম।
তুমিও আহিবা ইয়াতে শুৱালকুছিলয় আহিবা কেতিয়াবা।
অ' যাম-যাম নিশ্চয়।
এতে ৰাখত। ৰাখত আহিবা ৰাখত ভাল লাগে।
ঠিক আছে, ঠিক আছে, অ' অকলে-অকলে যাম মই দিয়া।
আহিবা।
উম।
চিনি পাবা?
চিনি পাব আজিকালি কি আৰু মেপ শ্বেয়াৰ কৰিবা লাইভ লোকেশন শ্বেয়াৰ কৰিবা।
ওকে।
আজি কালি ৰাস্ত চিনিব নালাগে নহয় জি, জি কি এইখন গুগল মেপ থাকিলে।
অ'। আজি কালি চব জাগাতে যাব পাৰি মানে চব জাগাতে যাব পাৰে।
উম, মই গুৱাহাটী গ'লেতো লগাই লওঁ গুগল মেপখন।
তোমাৰ কি হেৰি কি বুলি কয় ইনষ্টাগ্ৰাম সঁচাকে দাদাৰ তাত আছে?
হা
তোমাৰ ইনষ্টাগ্ৰাম কি সঁচাকে দাদাৰ তাত আছে নে?
অ'। দাদাৰ লগতে আছে মানে কেনেকুৱা মানে মোৰ ঘৰত অলপমান বেছিয়ে স্ক্ৰীক হয়। ত' ইনষ্টাটো মানে মোক খুলি খুলিব দিয়া নাছিল কিন্তু মই যেতিয়া খুলিছো মানে লাগে ন যে চবৰে থাকে মোৰ মোকোতো লাগে। মই ফোন তুমি বিশ্বাস মই ফোন আজি থ্ৰী মন্থচ আগত লৈছো মোৰ যিটো ফোন।
হয়।
সেইটো মই তিনিমাহ মান আগত লৈছো।
তাৰ আগতে কি আছিলে?
তাৰ আগতে মোৰ নিজা ফোন নাছিলে আৰু ঘৰত আছিল সেইটোতে মানে চলাইছিলো আৰু।
আচ্ছা-আচ্ছা এতিয়া যে এই এ যে এ কৰি আছা ঘৰত গম পাই নাই
মানে ফোন যে কৰি আছো।
অ',
লগৰ বুলি ভাবে।
অ, মানে আচলটো নাজানে আৰু।
হা, আচলটো নাজানে।
উম,
মানে এ লগত মানে কথাাতটো জানে ব মানে ল'ৰা মানুহৰ লগত যে পাতো সেইটো নাজানে আৰু। মানে তোমাৰ লগত পাতা তো নাজানে বাকী এনেই ভাবে ছোৱালী মানুহ বা লগৰ লগত পাতি আছে।
অ, কি ল'ৰা মানুহ মই আছো নেকি বেলেগ নাই?
নাই সেনেকুৱাকে নাই।
উম,
মানে ঘৰত মানে দাদাহত ষ্ট্ৰিক মা-দেউতা ইমান নহয়। এতিয়া সিহঁতেতো ঘৰত নাথাকে কামে-কামে ওলাই যায়।
অ',
তেতিয়া এনেকে বাকী মানে ইনষ্টাতো যেতিয়া মই খোলিছো দাদাই মানে কৈছে যে খোল কিন্তু লগত মানে মোৰ লগত ত, থাকিব একাউণ্টটো কাৰণে হেনেকুৱা অ, লৈললে আৰু।
উম, আচ্ছা-আচ্ছা তাকেই বুলো কালি সেই আজিকালিও দাদাগক দিয়ে নে।
থিব মানে চিটুৱেশ্যনটো মই জানো ন মোৰ।
উম, তাকে তাকে বুজিছো-বুজিছো।
উম, যেতিয়া ফ্ৰী হ'ম তেতিয়া তোমাক ফাৰ্চততে মই তোমাকে মানে ফ'ল কৰিম।
হব হব সে সেখিনি সেইটো আৰু হ'ব দিয়া সেইটো পিছত হৈ থাকিব। এ কিয় বেয়া পাম আকৌ।
অ',
নাই নাহে সেইটো তোমাৰ কিবা অলপ হেৰি আছে সেইটো বুজি পাইছো মই।
অ', অ', মানে চবেই যেতিয়া মানে কোনোবা লৰা মানুহে ধৰ
নহয় মেইন কেজ মই মানে হেৰি কৰিছিলো মানে এনেই মানে চাবলৈ কিন্তু মই
হ, অ, ময়ো তোমাক দেখা নাই অ, দেখা নাই দেখা নাই বাৰু তোমাক এতিয়ালৈ।
অ, বোলো দেখাই দিম এতিয়া মোক হোৱাটচেপত।
হব বাৰু ও'ম চবে মানে এইটো কথাত মানে আচৰিত হৈছে যে আজিকালিও মানে জাতকৰ কথা মতে চলে বা দাদকক যে
অ, তাকে মোৰ কালি মোৰ কালি অলপ হেৰি আচৰিত হৈছিলো।
হা কিন্তু চবেইটো নাজানে ন মোৰ প্ৰব্লেমটো।
তাকে-তাকে নহয় মই বাৰু কালি ভাবি ভাবিছিলো বোলো অলপ চাগে ঘৰত ষ্টিক আছে মানে উম,
অহ',
ঠিকে আছে তেনেকোৱা কৰাটো অলপ ভাল বাৰু চিধা হৈ থাকে।
অ, কিবা ভাবে আৰু নাজানো।
উম,
বাকী তোমাৰ তোমালোকৰ মানে তাত কথা নাই মানে ঘৰত আৰু ষ্ট্ৰিকটৰ ল'ৰা মানুহ যে। অ, ফাল্টু নকৰ যা চোন যা মানে চব ক্ষেত্ৰত নাই।
উম,
উম, একো আইতা জানে কেনেকোৱা দাদাহতৰ মাহতেও মাক-দেউতাও কব নোৱাৰে মানে ডাঙৰ ন মোৰ ভালৰ কাৰণেইটো ক'ব সেইটোৱে বিচাৰে।
অ, সেইটোয়ে-সেইটোৱে তাকে সেইটোৱে। মানে আৰু ডাঙৰ কথা শুনিব লাগে।
অ, এতিয়া ঘৰৰ তুমি ডাঙৰ ন?
অ, মই ডাঙৰ। বাকী আজি কি বুলি কয় তোমালোকৰ পূজাত কি খোৱাই নো?
পূজা মানে এইটো যিটো পূজা সেইটোত মানে এটা ভোক থাকে। এয়া দৈ গাখীৰ, কল, চেনি, ঘিউ, মিঠাই এনেকৈ মানে হে কৰে। মানে প্ৰসাদ হিচাপে আৰু লগকাই ভোগ হিচাপে কেঁচা ভোগ বুলি কয়। বহুত মানে বহু সোৱাদ লাগে খাবলে তে মানে বহুত টেষ্টি হয়। আৰু গাজিটো থাকে গাজি এইবিলাক মানে কল আপেল এইবিলাক থাকে আৰু কিছুমানে ভাতো খোৱাই ডাঙৰকে পাতিলে। এতিয়া সৰুকে পাতিলে ঘৰৰ খিনিয়ে খায়। মানে আমাৰ ফেমেলিটো মানে বাকী এনেই ওচৰৰ মানুহ মাতে, কিন্তু যোনে ডাঙৰকে পাতে ভাত খুৱায়।
উম,
এতিয়া আমাৰ ঘৰৰ কেইতিয়া ভাত খাই যাম আৰু ঘৰত।
অ, এই ভুল খুৱাই নে নাই।
হুম,
ভুল।
ভুল মানে?
ভুল যে নাৰায়ণ পূজাত।
ভুল বুজা নাই কি
ভুল-ভুল, ভুল যে।
ভুল নে ভোগ?
এই ভুল-ভুল সেইটো-সেইটো ভুল নহয়, এইটো খোৱা ভুল।
কিহৰ কথা কৈছা মই বুজা নাই দেই।
উম, তহতে নোখোৱাই চাগে সেই খোৱাইতো চবতে।
তুমি হাৰ পাইছানে ভোকতটো মানে এয়া যে মই কলো।
সেইটো তাৰ দুতো খাই পোৱা নাই আমাৰ বেলেগ যে।
অ, তোমালোকৰ ইফতা তাতে পাতে নে?
পাতে-পাতে বাহ কিয় নাপাতিব।
উম-উম চবতোই পাতে বাৰু।
আমাৰ ইয়াতে মানে জন্মদিনত এইটো পাতে, বেছিকে-বেছি ভাগে পাতে আৰু।
অ, তাত আৰু বামুণীয়ে বেছি নহয় তাত।
আজিকালিতো, শংকৰী মানুহ বিলাকো পাতা হৈছে, এইটো পূজা।
অ'! সিহঁতকো আমি মানে, মানে বনাই ললোঁ আৰু।
ঠিকে পাতিব লাগে।
উম! মানে, ভাল লাগে, ঘৰত পাতিলে।
অ'! তাকে, বাকী
বেয়া হৈ থাকে। সেইবিলাকো ভাল হয়।
উম! সেইটোৱে, সেইটো। এইটো বাৰ্ষিক পূজা পাতি থাকিব লাগে।
হুচৰি তাত দিব লাগে।
উম, উম।